অ', কোনবাই শুনা পাইছা?
কি কৰি আছা?
এই গৰু ওচৰলৈ গৈছিলো, গৰুৰ ওচৰলে আহি পেলাই ভাতগিটা খাই পেলাই অকনমান বিচনাতে পৰি আছো ফেনখন লগাই লৈ।
অ', তাকে তাকে গৰম পৰিছে ন আজি অকমান ৰ'দ ৰ'দ দিছে যে।
সেইটোৱে গৰম মানে একদম ডাঙৰ কথাটো হৈছে, এতিয়া মই গৰু ওচৰলৈ যে গৈছিলো তাতে তোমাৰ পথাৰৰ পানীবোৰ মানে ইমানেই গৰম আৰু ভৰিটো দিয়াৰ লগে লগে মানে মোৰ মূৰলৈকে গম পাই গৈছো গৰম পানী বুলি
অ' অ' এ তেনেকুৱাই হয় মানে তোমাৰ বহুত দিন বৰষুণ নিদিলে অ পতকে ৰ'দ নিদিলে পতককে ৰ'দ দিলে মানে পতককে মানে গৰম হৈ যায় কিবা চেকচেকিয়া গৰম হৈ যায় গম পাইছান নাই
বৰষুণ দি দি পেলাই মানে তোমাৰ পুৰা বৰষুণটো দিছে ন
আহ
তাৰপিছত বৰষু দি দি পেলাই হেৰি কৰিছে আকৌ এ ৰদটো দি দিছে পুৰা।
উম।
সেইটো কাৰণে এনেকুৱাটো হৈছে গম পাইছা
তাকে তাকে তাকেহে বাকী কলেজ গৈছিলা নেকি
অ' মাই পাৰাইছিল নেকি কলেজ গৈছিলো গৈছিলো এতিয়া তিনটা বজাতে পাতৰ গাড়ী নাহে। অ, তাৰপৰা হেৰি নহয়?
অ, ভাত নাই খোৱা। খাম হে, খাম হে।
অ' অ' অ'
তাকেহে।
তাৰপৰা সেই- বাকী ঘৰত ভালেই আছে ভালেই ভালেই। তোমালোকৰ ভাল নহ বেমাৰ আজাৰ আৰু হোৱা নাই নহয় আকৌ?
নাই, নাই, নাই, নাই চব ঠিকে আছে, ঠিকে আছে।
আমাৰ আকৌ সেইয়া দেতাৰ মাজতে বেমাৰ হৈছিলে তাৰপৰা এতিয়া আকৌ ভাল হৈছে বাৰু।
ভাল
ভাল হৈছে হৈছে দিয়া
অ' অ' তাকেহে
ইফালে তোমাৰ বৰ হেৰি হৈ আছে গম পাইছা নে? আমাৰ কালি এতিয়া ৰাতি, গোটেই ৰাতিটো আমাৰ মানে টোপনি খেতি- সেই মানুহখিনিয়ে চুবুৰীৰ
অহ।
সন্ধিয়াবেলাতে কি হ'ল। কালি ঢেৰ কেছ মানে, সন্ধিয়া বেলা তোমাৰ পাহাৰৰ পৰা এই যিবোৰ পোহনীয়া কিছুমান মেথুন আৰু, কিন্তু মানে সেই অৰুণাচলৰ কি- কিছুমান মেথন এই পাহাৰত এৰিথই মানে গৃহস্থই ঘৰত বান্ধি ন' নাৰাখে। তাৰপিছত গ নামি আহিছে যিখিনি মানুহৰ পাহাৰৰ কাষতে তোমাৰ কঠীয়া পৰা আছিলে গোটেই কঠীয়া খাই পেলাই অৱস্থা নাই
অ',
তাৰ পাছত আৰু আমাৰ গাঁৱৰ কিছুমান ডেকা লোৰা মানে এনেকে দল বান্ধি পেলাই গোটেই মেথন খিনি গাঁৱৰ ফালে খে- দি আনিলে, আনি পেলাই মানে পুৰা ডাঙৰ ডাঙৰ ৰ- আমাৰ আগতে আনি থোৱা আছে বাৰু মানে এনেকুৱা গোট আছে আমাৰ গাওঁতে চুবুৰীতে যিসকলে ধৰা- মেথুন-চেথুনৰ বিষয়ে জানে বা ধৰিব জানে, তাৰপাছত ৰছী দি- পেলাই আনি বান্ধি থোৱা হ'ল বান্ধি তোমাৰ কালি গোটেই কালি নহয় পৰখি ৰাতি ধৰি দিলে। কালি গোটেই দিনটো তেনেকে থাকিলে। তাৰপিছত আৰু থুনৰ মালিক আহিলে। আহি পেলাই কথা বতৰা পতা হ'ল এতিয়া গৃহস্থৰ তোমাৰ কঠিয়াও বহুত খিনি খাইদিলে আৰু এতিয়া যদি কঠিয়া খিনি যদি নষ্ট হৈ যায় তোমাৰ ৰোৱা সময়েতো নহ'ব ন'?
হয়, হয়, হয়। তাকেতো সেইটো
সেইটোৱে সেইটো কাৰণে মানে এতিয়া কি হ'ল
হয় মানে তোমাৰ আচলতে কি হয় মানুহৰ খিনি সচেতনতা থাকিব লাগে।
উম, উম। যিখিনিয়ে পঢ়িছে সেইখিনিয়ে সিহঁতে এইখিনি ভালদৰে প্ৰতিপালন কৰিব লাগে এতিয়া ভৈয়ামলে নামি অহাৰ কাৰণে অট খিনি খুট কঠীয়া অনিষ্ট কৰিলে এতিয়া সেই পইচাটো মালিকে দিছে বাট পইচাটো দি দিলে ডাঙৰ কথা নহয় কঠীয়াখিনি ক'ত
নহয় কাণ, কঠীয়া খিনি কত পাব সেইটোতো কথাটো মূল কথাটো।
সেইটয়ে আমাৰ মানে আমাৰ এইটো অকল আজিৰ সমস্যা নহয় বহু দিনৰ পৰাই এইটো সমস্যা হৈ আছে তোমাৰ দিনত বাৰু সেইটো সেইটো সমস্যা গ'ল সেইটো সমস্যা সমাধান হ'ল যেনিবা। পইচা পাতি দিলে কঠীয়া আকৌ মানুহে পাৰিব বা কঠীয়া কব পৰা কিনি আনিব। কিন্তু, সেই ৰাতিলৈ মানে তোমাৰ হাতীৰ ওপত দপ
হাতী উপদ্ৰৱ হয় তাকেতো, এই এটা তোমাৰ আচল আচলতে কি হৈছে কথাটো এ হাতীটো চাগে বনৰীয়া হাতী।
অ বনৰীয়া হাতী পোহনীয়া হাতী নহয় হেখিনি।
অ বনৰীয়া হাতীটো উপদ্ৰৱ হৈছে মানে তোমাৰ কি হৈছে খাদ্যৰ অভাৱত আহিছে।
উম।
খাদ্যৰ অভাৱত আহিছে সিহঁতৰ বা খাদ্যৰ যেতিয়া অভাৱ আছে বাসস্থানৰ অভাৱ আছে যেতিয়া ওলাই আহে সিহঁতি। এই আৰু ওলাই আৰু ওলাই আহিলে তোমাৰ ঘটনা দুটা হবই যেতিয়া হাতীয়ে অনিষ্ট কৰিব। যেতিয়া হাতীয়ে অনিষ্ট কৰিব হয় হাতীয়ে মানুহ হাতী মানুহৰ লগত সংঘৰ্ষ হব। হয়নে, নহ অ আৰু হয় এটা নহয় আনটো ক্ষতি হবই কাৰণটো তোমাৰ আ অনিষ্ট কৰিলেটো মানুহে এনে ধৰা যথেষ্ট অনিষ্ট কৰে কিছুমান মানুহ শুই থাকোতে আহি। এনেধ ধৰণৰ ঘটনা ঘটা দেখ পোৱা যায় ঈশ্বৰে নকৰক সেইখিনি হব নালাগ গে যেনিবা, এনেই খেতি বাতি অনিষ্ট কৰিলে বাৰু সেইখিনি ইমানো তোমাৰ হেৰি নহয়।
আহ।
কিন্তু হলে মানুহৰ লগত যদি সংঘৰ্ষ হয় তেনেহ'লে তোমাৰ অনিষ্ট হয় মানুহৰে হওক বা হাতীয়ে হওক অনিষ্টটো হবই নয় মানুহৰ।
সেইটো এতিয়া লাহে লাহে আমাৰ লাহে লাহে লাহে ধৰা আমাৰ যিবোৰ অঞ্চলত গাঁৱৰ কাষৰতে যিবোৰ হাতী আছে বাৰু গিয়ে আহিছে যিবোৰ তোমাৰ এই পাহাৰ আছে বা ডাঙৰ ডাঙৰ বনাঞ্চল আছে ন। সেইবোৰ জেগাত কিন্তু আজিকালি আমি এই এনেকুৱা ধৰণৰ কিছুমান মেথোন নামি অহা হাতী নামি অহা বা বনৰীয়া কিবা বাঘ। এই এনেকুৱা কিছুমান জন্তুৱে কিন্তু সঘনে মানুহৰ লগত সংঘাত কৰি থকা আৰু গাঁৱলৈ সোমাই সি গাঁৱ ৰ বিভিন্ন তোমাৰ জীৱ জন্তুৰ ওপৰত আক্ৰমণ কৰা কিন্তু খবৰ আমি পাই থাকিবলৈ লৈছো।
অ হয় এ এতিয়া এ
ভাবা মানে তুমি কি ভাবা এইটো কেনেকুৱা এতিয়া তুমি কি ভাবা মানে আগতে আগৰ পৰাই এইটো মানে ব্যৱস্থা চ চলি আহিছে নে তুমি মাজত ধৰি পেলাই হৈছে বা এনেকুৱা এইটো হৈছে কিয় কি বুলি ভাবা মানে কাৰণখিনি।
হয় হয় মই গম পাইছো তুমি আচলতে কি সুধিব বিচাৰিছা, এতিয়া ছোৱা জীৱ জন্তু আজিয়ে অকল বসবাস কৰা নাই লাখ লাখ বছৰ আগৰ পৰা মানুহ জীৱ জন্তু একেলগে সহবাস কৰি আহিছে। তেনেকুৱা কিন্তু আগৰ দিনত মানুহ আৰু জীৱনৰ বাবে ইমান খিনি সংঘাত দেখা পোৱা নাই যি জীৱ জন্তু জীৱ জন্তু ভাবে থাকে আৰু প্ৰকৃতিৰ এটা নিয়ম কি যে প্ৰকৃতিয়ে সদায় সকলো লগতে মিলি থাকে। একো কাকো অনিষ্ট নকৰে কোনেও কাকো, কিন্তু কিন্তু সময়ৰ কমাত আমি আমাৰ এই উচ্চাকাংক্ষা ইমানে বহুৱাই গৈছো আমা আ আ বসবাসৰ আয়ত- কটনৰ পৰিমমানণ ক্ষেত্ৰৰ পৰিমণ ইমানে বহুৱাই গৈছো কি হৈছে মানে আমি অকল নিজৰ পেটটোলৈ চাইছো আনে খাবলৈ পাইছেনে সেইটো চাবলৈ চোৱা নাই মানে। গম পাইছা, লগ আমি এতিয়া আমি এতিয়া ভৈয়ামতো হাবি জংঘল নাইয়ে। পাহাৰত আছে পাহাৰ।
তোমাৰ ভৈয়ামৰ যিবোৰ জংঘল দে জংঘল আছিলে মানুহবকে নিজৰ স্বাৰ্থৰ কাৰণে তোমাৰ কাঠৰ কথাক লৈ বা খৰি কথা তাক লৈ তাতকৈও ডাঙৰ কথাটো হল তোমাৰ বাসস্থান বাসস্থানতটো মানে মানুহে বহাবলৈ যাওঁতে যাওঁতে এ ই গোটেই কাষে বা হে থকা বনাঞ্চলক আনকি পাহাৰ খানি মানুহে সমান কৰিবলৈ লাগিছে তুমি ধেমালি পাইছানে।
সেইটোতো সেইটোটো আমাৰ তোমাৰতিয়া বান্দাৰ দুৱা সিনানি পাহাৰখন দেখিছো ইটো চাইডৰ অবৈধভাৱে তোমাৰ মানে আমি দেখি থ দেখি থকা সতে কোনে একো কৰিব পৰা নাই, এনেকে ডাঙৰ তিঙে হে কৰিঠৈছে ভিতৰত দাম্বাৰ চাম্বাৰ চামি দে সেই আকৌ এ খানি আছে এতিয়া বতৰ ইমান বেয়া তথাপিতো খনিয়ে আছে গম পাইছা।
সেইটোৱে এতিয়া সময়ে সময়ে এতিয়া মই মোৰ মনত আছে তুমি যিখন জেগাৰ কথা কৈছা মই দেখ দেখিছো সেইখনণ, মই কেৱল দেখিছো এনেকুৱা নহয় আমাৰ গোটেই অঞ্চলৰ আমাৰ জিলাৰ প্ৰ প্ৰত্যেকেই সেই জেগাখনন দেখিছে কোনো আজিলৈকে কিন্তু এইটো নাই দেখা বা আমি মাত মাতি পাতি পো পৰা নাই বা এই নুই মানে মানে নেদখা কৰিব নোৱাৰে যে সদায় কিন্তু আমি চবে দেখি আছো। কিন্তু তৎস্বত্বেও আমি বহুত বৰ বৰ ঘটনা সেই জেগাকনত হৈ থকা দেখিছো পাহাৰ ঘূৰি পেলাই তাত ৰৈ থকা তোমাৰ ডাঙৰ ডাঙৰ গাড়ীবোৰ মাজতে হেঁচা মাৰি ধৰিছিলে, প্ৰথমতে সেই তাঁত তলত থকা দোকান এখনত তোমাৰ পৰি আমি মানুহ এজনীনে কিবা মৰিছিলে বুলি আমি খবৰো পাইছিলো। তাৰ পাছত তাৰ পাছতো কিন্তু প্ৰশাসনে কিন্তু সেইখিনি দেখি আচলতে প্ৰশাসনে কৰি আছে কি এতিয়া সেইফালে তাৰ থানাো ওচৰে প আছে বা অৰুণাচল অসম অৰুণাচল সীমান্ত সেইখনতো পুলিচ প্ৰশাসনৰ সম্পূৰ্ণ একদম সক্ৰিয় হৈ আছে কিন্তু সেই টিঙৰ বেৰাটো দি পেলাই তাত কি কি কাম চলি আছে সেইটো প্ৰশাসনেও কিয় চাব বিচৰা একচোৱেলি দেখা নাই নে এইটো সম্পূৰ্ণ বৈধ নে সিহতে মানে দেখিও চাব বিচৰা নাই তুমি
অ' আচ-আচলতেটো দেখিও নেদেখ কথা নজনা ভাও যোৰা হৈছে হয়নে নহয় আচলতে যিহেতু সেইখন সেই সেই সেই অঞ্চলখনত প্ৰশাসন যথেষ্ট উ দৃষ্টিত থাকে কাৰণ সেই অঞ্চলটোতে যথেষ্টখিনি ঘটনা হৈ থাকে গতিকে সেইখিনিত পুলিচ সক্ৰিয় ভাৱে থাকে বা প্ৰশাসন সক্ৰিয়ভাৱে আহ এনি টাইম থাকে কিন্তু তাত দেখিবা দাম পাৰে মাটি খানি উলিয়াই নি থাকে। কিন্তু সেই কথাটো আচলতে মো-মোৰ অনুসৰিতো বৈধ নহয় কাৰণ বৰ্তমান সময়ত নদীৰ পৰাই বালি উঠোৱাাতটো অ' হেৰি কৰিছে। বন্ধ কৰিছে অ', অবৈধ কথা তেনে ক্ষেত্ৰত পাহাৰ এখন খান্দি খান্দি মাছ পাই গৈছেগে এতিয়া।
সেইটোৱে তুমি এটা কথা কি জানা এই বিষয়টোৰ ওপৰত মই তোমাক এটা মানে কি বুলি ক'ম এইটো তুমি পাব্লিক সামাজিক ভাৱে এটা আমি কব নোৱাৰা কথা কিন্তু চ ত জনা কথা এটা কি জানানে? বৰ্তমান মানে কিছুমান আমি পাতি দিয়া কিছুমান নেতা কিছুমান দালাল দি মানে আমি পাতি দিয়ে বুলি কৈছো মই। ইয়াত সিহঁতে নিজেই কিন্তু আগবঢ়া ন আমি কিুমান মানুহক উঠাই উঠাই মানে আমি এতিয়া তুমি নেতখিকে কথাোৱাছা এতিয়া এ ক আমিয়েতো ভোট দিছোঁ এম এল এখিনিকো সিহঁতেও মানে অ', সিহতেও মানে এক প্ৰকাৰে এই বিষয়টোত বা এই অনীতিমূলক কাৰ্যতো জড়িত হৈ আছে কেৱল মানে সেই টকা পইচাৰ অৰ্থ লাভৰ বাবে, কিন্তু ইয়াত যে আমাৰ জনসাধাৰণ সাধাৰণ জনসাধাৰণৰ বিস্তৰ ক্ষতি হৈ আছে। সেই কথাটো কিন্তু আজিলৈকে সেই নেতাসকলৰ হয়তো সিহঁতে দেখা নাই নহলে সিহঁতে চাবয়ে বিচৰা
দা আচলতে মোৰ অনুসৰি তেওঁলোকৰ সেই এলেকাটোৰ কথা নজননা বিষয়ে নহয়, কাৰণ এইটো এটা মানে সাধাৰণ কথা নহয় সেইটো কথা গম পাব কাৰণ ইমান খিনি এটা ডাঙৰ কাম কৰিব উইডাউট পাৰমিছন পিছত সেই কামটো কৰিব নোৱাৰে কোনেও
সেইটো আৰু এদিন দুদিনৰ কথা নহয়তটো আজি অ'ত বছৰ পৰা মই যেতিয়াৰ পৰা মই দেখিছো তেতিয়াৰ পৰা এনেকে চলি আহিছে। আৰু সি কেতিয়াও কমি যোৱা নাই সদায় বাঢ়ি গৈছে
বা-বাঢ়ি গৈছে বাঢ়ি গৈছে, এতিয়া কথাখিনি সেইখিনিয়ে আচলতে আমি পৰিক্ৰমাটো যেতিয়া বহাই আগবঢ়াই গৈ আছো আচলতে জীৱ জন্তুক থাকিবলৈ ঠাই নাইকিয়া হৈছে ভিতৰত। খাবলৈ কি খাবলৈ খাদ্য নাইকিয়া হৈছে পানীৰ অভাৱ হৈছে পানী প্ৰদূষিত কৈছোঁ প্ৰথম কথা আমি আজি ব্ৰহ্মপুত্ৰ নদীত শিহো এটা থাকিবৰ কাৰণে আজি পানী খিনি হেৰি নহয় উপযুক্ত নহয় আজি কিমান খিনি। এতিয়া চোৱা ভাৰতবৰ্ষৰ এইটোতো এটা সাধাৰণ এইটো আমি চবেই গম পাওঁ যে ভাৰতবৰ্ষৰ আটাইতকৈ পবিত্ৰ নদী গংগা কিন্তু গংগাতে কলিফম নামৰ এনেকুৱা বেটেৰিয়া আছে যি মানুহৰ মানে মৃত্যু একঘন্ট ঘটাব পাৰে, তাতে এতিয়াও বৰ্তমানেও আমিও গৈ। এতিয়া তাত মোৰ জুবিযাই-জুবিযাই এতিয়াও পাপমুক্ত বুলি গা ধুই এতিয়াও আমি গা ধুই আছো। অথচ আমি গোটেই লেতেৰা বস্তবোৰ তাতে পেলাওঁ গৈ।
সেইটোৱে তুমি এতিয়া যিটো কলা যে গংগা নদীৰ কথা এতিয়া আমি-আমি হলো ধৰা আমি ভাৰতবাসী। ভাৰতত বাস কৰা প্ৰত প্ৰত্যকজন হিন্দু বা প্ৰত্যেকজন অ, মানুহেই ধ-ধৰ্মীয় বিশ্বাসী মানুহ হয় নে নহয় কোৱা। আমাৰ ধৰ্মতে আমি এইটো বিশ্বাস কৰো যে, গংগা নদী হৈছে, ইমান এখন পবিত্ৰ অ' ঠাই হয় মানে পবিত্ৰ নদী হয় য'ত আমি গৈ পেলাই এবাৰ যদি স্নান সেইটো আমাৰ জনৰ কাৰ ধন্য সেই পানীত যে মানে ইমান মাৰাত্মক বেক্টেৰিয়া যে আছে, আমি কিন্তু এই কথাটো কিন্তু এ মানে বুজি পোৱা নাই কিন্তু কিছুমান মানুহে যে গংগাৰ তীৰতে থাকিয়েই গংগাতে স্নান কৰি বা গংগা। কে নিজৰ মানে, শৰীৰতটো অৰ্পন কৰি দিয়ে নিচিনা যে মই গংগা নদীৰ কাষতে থাকিম। পূজা মন্ত জাপ কৰিম এইবোৰ কৰি জীৱনৰ মুখ্য প্ৰাপ্তি কৰিম তেওঁলোকে যে সদায় যে এই গংগা। পানীটো যে ব্যৱহাৰ কৰি আছে সেই বিশেষ ব্যয়ক্তি কেইজনৰ বাবে মনতো শ্ৰদ্ধা আছে ন তেওঁলোকৰ। কিন্তু, তেওঁলোকে সেই প্ৰত্যয়েক দিনাই, গংগাৰ সেই লেতে। তে তুমি যিটো বেকটেৰিয়া নাম কলা সেইবোৰ তেনেকুৱা ধৰণৰ কিছুমান সং মানে ৰোগতটো আ সেইফে মহামাৰীৰ ৰূপ লৈছে ন তেওঁলোকৰ মাজতোতো বহুত বেয়া কথা চলি আছে।
হয়-হয় আচলতে তেওঁলোকক ভিতৰি মানে সুপ্তভাৱে তেওঁলোকক আক্ৰমণ কৰি আছে।
অ' হয়-হয়।
গকে আকৌ আকৌ আকৌ হয়-হয় কৈ যোৱা?
বৰ্তমান-বৰ্তমান তুমি চাবলৈ গলে এতিয়া ছচিয়েল মিডিয়াত বহুতো এনেকুৱা কিছুমান প'ষ্ট আমি দেখোঁ। যিবোৰত মানে তোমাৰ এই গংগা নদীৰ ওপৰত একদম তোমাৰ ফেনে ফুটকাৰাৰে। পানীয়ে ৰং তুমি চাবা যিখন নদী পবিত্ৰ বুলি মনা হয় সেইখনত তোমাৰ, ওপৰৰ পৰা চালে তল শিলগুটি দেখি থাকিব লাগিছিল। কিন্তু সেইখনত তুমি যে প্লাষ্টিক-প্লাষ্টিক গোবৰ জাবৰ মৰাশ কিবা-কিবি এই খি খিনি মানে ইমান লেতেৰা-লেতেৰা বস্তু টো উতি আহে ন যিখিনিয় সেইখিনি বস্তু প্ৰতক্ষত কৰে সিহতৰু নাক কিন্তু গোচাই যায় ন
হয়-হয়-হয়-হয়-হয়-হয়। নি নিশ্চয় এতিয়া তুমি এইটোৰ ক্ষেত্ৰত একদম এটা আমি যে এইখিনি মানি আছো এটা নিলজ্জ এইটো কথাটো শুনা। প্ৰথম কথাটো হৈ গ'ল এখন পবিত্ৰ নদীত আজি গংগা একচন প্লেন নামৰ এটা, প্ৰকল্প ল'বলগীয়া হৈছে যোনখন নদী ভাৰতবৰ্ষৰ নহয় গোটেই পৃথিৱীৰ ভিতৰতে এখন কি বুলি মনা যায়। পবিত্ৰ নদী হিচাপে মনা যায় অলকানন্দা ভাগীৰথী, সেইবিলাক নদী লগ লাগি য'ত গংগাৰ নিচিনা পৱিতৰণিৰ সৃষ্টি হৈছে সেই নদীখনক আজি মুক্ত কৰিবৰ কাৰণে যি পাপ মুুক্ত কৰে বুলি আমি, হিন্দু ধৰ্মত বিশ্বাস কৰোঁ আজি সেইখনত প্ৰদূষিত মানুহৰ কাৰ্যৰ প পৰা।